হেল্ল' অ, কি কৰিছা?
মই এনেই আছো তুমি?
ময়ো এনেই এতিয়া অলপ অ। এই ওলাই আহিছোঁ অকমান।
ওলাই আহিছা নেকি।
অ'। অ', এনেই অলপ খোজকাঢ়ো বোলো ইমান গৰম লাগিছে দিনটো সোমাই আছোঁ ভিতৰত
উম তাকে ইমান গৰম আকৌ।
অ, আজি বেছি গৰম আন দিনত
উম বহুত গৰম দেই আজি।
বাকী চাহ তাহ খালা?
চাহ তাহ নাই খোৱা খাম আৰু।
অ, আমাৰো সেই এইকেইদিন নাই খোৱা গধূলি টাইমত খায় আকৌ দিনতো খোৱা নহয়। হয় এনেকৈ তিনি টাইম খোৱা হয় চাহ আমাৰ ঘৰত। কিন্তু এতিয়া গৰমৰ কাৰণে আৰু গধূলিয়ে খাই দিয়ে আৰু। দিনত নাখাওঁৱেই ৰাতিপুৱা ভাত খাওঁ।
অ'।
বাকী কি কৰি আছা?
মই এনেই ঘূৰি আছো দেই সিফালৰ পৰা সিফালে।
হয় নেকি।
উম গৰমত আৰু উপায় নাই আৰু কি কৰোঁ কি নকৰোঁ লাগে।
কিহে আজি হেৰি কম্পিউটাৰ ক্লাছ গৈছিলানে?
আজি কম্পিউটাৰ ক্লাছ নগলো দেই।
বন্ধ নেকি হা
তুমি গৈছিলা সুধিছো।
মইও নগ'লো আজি।
অ - অ আমাৰ বন্ধ নাই দিয়া ইমান গৰমৰ কাৰণে যাবই নোৱাৰিলো।
অ',
আৰু কোৱা বাকী?
অ, শুনিছা নাই।
অ, শুনিছো।
উম,
এই কিবা ন'টিফিকেশ্যন এটা আহিছিলে।
অ,
অ, তাকে চাইছিলো কি আহিছে বা
অ',
অ', বাকী ফুৰিব গৈছা নাই এইবাৰ
ফুৰিবলে যে তোমাৰ নাই যোৱা দেই।
গৰম দিনত আকৌ
তুমি গৈছা নে কৰ'বাত।
মই যাম বুলি ভাবিছো তাকে তুমি ফোন কৰিলা ভালেই হ'ল।
অ, কেতিয়াকে যাবা আগলে মা
জুলাই মাহটো গৈ লওক নহ'লে। আগষ্ট মানত।
অহ',
এনেকে পাহাৰীয়া জেগাতে ভাল লাগিব ন।
অ, গৰমত এইবোৰ জেগাই ভাল লা
পাহাৰীয়া জেগা বুলি ক'লে এইপিনে আমাৰ অৰুণাচলহে আছে।
তাকেই অৰুণাচল গৈয়ে ভাল লাগে।
অ', যাব লাগিব তাকে মই গ'লে তোমাক ক'ম বাৰু। আগতীয়াকৈয়ে জনাই দিম।
অ, কোন - কোন ওলাবা কবা তোমাৰ লগৰ।
আমাৰ এই স্কুলৰ আ ইস কুলৰ দিনৰ এই লগৰ কেইজনীমান যাম বুলি কৈছে।
অ',
আৰু কলেজৰ কেইজনীমান
উম,
পাছত তোমাৰ ফালৰো আনিবা কেইজনীমান লগৰ ভাল লাগিব।
ঠিক আছে চবেই গলে ভাল লাগিব ন লগতে।
ভাল লাগিব। বাকী আৰু কোৱা।
মাহেতে কি কৰিছে।
মা মাহত তিনচুকীয়া গল চাগে বজাৰ ফালে গৈছে।
অ',
অ, এতিয়া অকলে আছো। এই বা বজাৰ কৰি যে গধূলি টাইমটোতে ভাল হ'ব।
অহ', গৰমত গধূলিয়ে ভাল লাগে।
আৰু এই মাৰ্কেট বিলাক খুলি দিলে নহয় ওচৰতে।
অ' তোমালোকৰ এতিয়া সিফালে মাৰ্কেট হ'ল অ'ক ন কেইবাখনো।
অ' কেইবাখনো হ'লে ভালেই হ'ল সুবিধা হৈছে আকৌ। অ' এতিয়া অ' এতিয়া মেইন টাউনলৈ মানে নগ'লেও হয় সেইপিনে
অ' মই তোমাৰ এই যোৱাবাৰতে যোৱা মা কেইটাত এতিয়া যোৱাই নাই সিফালে
অ' আহিবা আকৌ ইমান ভাল লাগে আৰু বস্তু বিলাক অফাৰ চলি আছে জানেনে নাই?
অ' অফাৰ চলিছে নেকি?
অ' অফাৰ চলিছে আমাৰ ওচৰত দি স্মাৰ্ট বজাৰ বুলি কয়। তাৰপিছতে চিটি কাৰ্ড সিদিনাখনি গৈছিলোঁ এইখনত ললোঁ। অফাৰ দি আছে বস্তুবিলাক।
অ' মই এতিয়া তোমাৰ টাইমে নাপাওঁ নহয় যাবলৈ যাব লাগিব আৰু
অ' কেতিয়াবা ক্লাছলে আহিলে আহিবা। ফোন মাৰি দিবা।
অ' যাব লাগিব।
পূজা পাবহি আৰু ন।
উম। ক'ত ফুৰিবা? ক'ত ফুৰিবা এবাৰ?
পূজা তাকে, উম যাব লাগিব এপাক আৰু ওলাই।
উম।
বেলেগতো ইমান ধুনীয়াকৈ পাতে ন, আমাৰ তিনিচুকীয়াত সিমানটা ভাল নহয় বাৰু। যোৱা বছৰ বেছি ভাল নহল নহয়।
উম, হ'লেও তোমাৰ ভালে লাগিছিলে, বেয়াও লগা নাছিলে বাৰু।
অ', আমাৰ এইপিনে পাতিছিলে বহুত ডাঙৰকৈ মানে, ফেমাচ হৈ গৈছিলে।
অ', অ', সেইফালে ভাল লাগে আকৌ ন?
ভাল লাগে।
উম।
আমি খোজকাঢ়িয়ে গ'লো, বেছি দূৰ নহয় যে।
উম, তোমালোকৰ হেফালেনো বেছি দূৰ নহয় আৰু।
অ'।
খোজ কাঢ়ি যাব পাৰি।
এইপিনে আহিবা ফুৰিবলে।
অ', যাব লাগিব।
আমাৰ গুইজান ঘাটত অহা নাই চাগে ন?
সেইফালে যে নাই যোৱা দেই।
অ', বহুত ভাল লাগে। অ', ন দিন এতিয়া শুকাই আছে যে
অ'।
ভাল লাগে আকৌ, বতাহ চতাহ মাৰি থাকে অ'। তাৰ পিছতে এতিয়া সেই ডলফিন কিবা কিবি ঘোৰা সেইবিলাক দেখিবলৈ পোৱা যায় সেইপিনে গ'লে।
অহ। গলে মানে নিবা আৰু।
অ'। বাকী বাৰ বজাৰ ক'ত কৰিবা পূজাৰ?
ক'ত কৰা হয় জানো, সময়ত দেখা যাব আৰু।
মাৰ্কেটতে ভাল লাগে ন আজিকালি?
উম।
না ডেইলী বজাৰত নাযায়েই আজিকালি ছোৱালী বিলাক।
অঁ।
তাতেই গুচি যায়।
তাকে তাত
মাৰ্কেটত-মাৰ্কেটত কি হয় বস্তু বিলাক মানে চাব পাৰি ন? কোনটো অ' কোনটো কাপোৰে শোৱাব কোনটো কাপোৰে ভাল লাগিব।
উম তাত মানে কিবা এটা কৰি কিনি এনে ভাল লাগে আৰু
সচাকে আৰু এটা কথা জানা এ চি চলি থাকে ইমান ভাল লাগে ন?
অঁ। গৰম দিনত তাতে ভাল।
অঁ কলেজৰ পৰা আহোঁ যে আগতে
উম
সেই তেতিয়া এনেই এনেই সোমাই দিওঁ মাৰ্কেটবিলাকত যে গৰম লাগে যে এনেই সোমাই দিওঁ মানে।
অহ।
কাৰণে সোমাওঁ, বস্তু নলওঁ আ কুকুৰা বহুত আছে নেকি, বাধা আহিছে পুৰা।
এইফালে আমাৰ ওচৰৰ খুৰীহঁতৰ ঘৰত পূহে আকৌ।
অ'।
তোমালোকৰ সেইফালে নাই চাগে ন তেনেকে?
ঘৰত কুকুৰা নাই, খতমেই হ'ল। হাঁহ আছে অ', লোকেল কুকুৰা বহুত দিন হৈ গ'ল দেই খোৱা নাই।
অ'।
হাঁহেই বেছিকৈ খাই থকা হয় ঘৰত, আলহী আহিলে হাঁহ মাৰে মানে।
অ'।
অ'। আনিবগে লাগিব আৰু তোমালোকৰ ঘৰ ফালৰ পৰা কেতিয়াবা।
আহিবা। আহিবা, আহিবা।
ভিটামিনটো বহুত আছে নহয় লোকেল কুকুৰাত।
উম। তাৰপাছতে, কি কৈছা?
গাহৰি খোৱা নাই?
অহ' খাওঁ দেই।
অহ'
তুমিয়েও
মোৰ গাহৰিটো বেষ্ট।
আহ।
ভাল লাগে। কিন্তু, বেছিকে খোৱাহে নহয়।
অহ'
উম, আৰু দামটো বহুত ন। তোমালোকৰ তাত কিমান কেজি?
আমাৰ ফালে এতিয়া ফ'ৰ হাণ্ড্ৰেড হ'ল।
আমাৰো একেই। কিন্তু, হেৰি ফিফটি এটা বেছি আৰু তোমালোকতকৈ।
অহ'
অ' মই সেই বাৰ্থডে দিনাই অনা
উম, তেনেকৈয়ে আৰু কম বেছি চলি থাকে আৰু
অ' হেৰি কিবা এনেকে শাকত তেনেকে শাক বনাই খাই ভাল লাগে সি মানে গ্ৰেভি মানে গ্ৰেভি খাই ভাল এনে পঢ়ি ভাল লাগে।
মই তোমাৰ, গেভীকে।
হয় নেকি, মই আকৌ পোৰা মাংস ভাল পাওঁ দেই, পোৰা গাহৰি।
উম, পুৰা গাহৰি ভালে লাগে বাৰু।
এতিয়া গৰম দিন কাৰণেহে, ঠাণ্ডা দিনত যে ইমান ভাল লাগে ন জুই কাস তাত বহি বহি তাকেই ঠাণ্ডা দিনটো কেতিয়া আহে তাকে ভাবি আছোঁ দেই।
উম, আৰু তোমাৰ ঠাণ্ডা দিনত বেছিকে এলাহ ভাৱটো বেছিকে আহে আকৌ।
সেইটো হয়, ৰাতিপুৱা বহুত টাইমলৈকে শুই থাকোঁ।
হু হু।
নটা বাজি যায় চাগে। আৰু কুঁৱলী মাৰি থাকে ন', ৰাতিপুৱালে নে গমেই নেপাওঁ নহয়।
অ'।
তুমি চাগে বহুত ভাল পোৱা ন শুই?
শুই কিনি কি কবা আৰু। ভালেই লাগে আৰু শুই থাকো সেইকাৰণে দেৰিলৈকে।
আ আৰু এই বৰষুণ দিলেও ভাল লাগে দেই, গৰম দিনতো কেতিয়াবা যদি বৰষুণ দিয় এই বাৰিষা বাৰিষা কালতো ভাল। লাগে।
অঁ
ঠাণ্ডা দিনতকৈ বাৰিষাটো বেছি ভাল লাগে।
তাকে
মাত আহি থাকে বৰষুণৰ মাতটো ইমান ভাল লাগে নহয় ৰাতি।
উম
বাকী হেৰি আ মই এই বজাৰৰ ফালৰ পৰা আহোঁ গৈ।
অ কিবা আনিবাগে নেকি?
অঁ এই শাক অলপ আনোগৈ গধূলিৰ সাজটোৰ কাৰণে।
অঁ
তাকে এই ব্ৰইলাৰ অলপ আনিম চাগে
ব্ৰইলাৰ আনিবা নেকি আজি
অঁ ব্ৰইলাকে আনিম আৰু
আহ
অঁ তাকে মই হেৰি পিছত ফোন কৰিম দেই তোমাক
অ ঠিক আছে দিয়া
অঁ ঠিক আছে বাৰু
উম